আহ আহ হেল্ল'
ক'ত আছা? হেল্ল'
অ হেল্ল' অ কোৱা
আহ আজি কি টপিকত কথা পাতিম
আজি ভ্ৰমণৰ ওপৰত
অঁ ঠিক আছে আৰু- ভ্ৰমণ এ তোমালোকৰ সেইটো চাইতে ক'ত যাব পাৰিম বাৰু অৰুণাচল ফালে
আমাৰ ফালে অৰুণাচল যোৱাতটো পাৰি আননি, ৱাকা মেচোকা ওচৰ এনেকেতো নাই বাৰু ওচৰৰ ওচৰত এনেকুৱা ধুনীয়া ঠাই নাই বাৰু অৰুণাচলতে আছে যি আছে
আচ্ছা উ ভাল ৰিজৰ্ট এখন নাম কোৱাচোন ৰিজৰ্টত- পাৰ্টি কৰিবলে অঁ হেল্ল'
শুনিছে নাই
অ শুনিছো তোমাৰ ফালে অলপমান বল আছে নে নেটকৰ উ
আহ কেতিয়া যাম কোৱা গৰম বন্ধত??
উম জুলাইত গলে ভাল হ'ব গৰম বন্ধতেভাল আহিব
অ গম বন্ধত ন ঠিক আছে যাম সেইফালে এফালে গ'লে কল কৰিম আৰু
অ অ
তুমি ওলাব পাৰিবা ন
পাৰিম পাৰিম সেইফালে আমি গৈয়ে থাকো
অঁ ঠিক আছে আৰু লগৰ এজন দুজন লৈ ল'বা
অ লৈ ল'ব লাগিব
গৰম বন্ধতে যাম তেনেহলে
উম গৰম বন্ধতে ভাল লাগিব সিফালে বতাহটো ভাল লাগে তাত।
অঁহ, আচ্ছা। বাৰু ঠিক আছে তেনেহ'লে।
অ ঠিক আছে ঠিক আছে। আহ লগ কৰিম হাঁ। উম